হেল্ল', উম শুনিছো। কি কৰিছ।
হেল্ল' মই এয়া কিবা এটা খাই পেলাই- অ এই কিবা এটা খাই পেলাই বিছনাখনতে পৰিছো অকনমান।
অ কি খালি।
খাবা নোৱাৰো ৰুটি খালো আৰু এই গাখীৰ অকমান খালো।
বুট চুট চাগে তেনেকুৱাহে আৰু ন কিবা কিবি।
উম আজি আজিকালি বুত আৰু এতিয়া আৰু।
সেইটো ভাত চাত খাব নোৱাৰো আৰু
নোৱাৰোঁ, নোৱাৰোঁ, নোৱাৰোঁ।
এতিয়া তেৰ দিন মান ডাইটত থাকিব লাগিব আৰু।
উম উপায় নাই কি কৰিবা।
ঠিকে আছে দেেই বাকী গৰম কেনেকুৱা আজি।
গৰমতটো আজি ফালি দিছে আজি ধুনীয়াকে দিছে গৰমটো।
বিল ধুনীয়া গৰম হয় নে? এ হেৰি নিউজ পাইছ তই ইনষ্টা বা এইবিলাক ফেচবুকত।
অ', মই চো চোৱাই অ, ইউৰোপ চাইডে পাইছো - পাইছো অ, মানুহ বিলাকে বোলে একে কুলাৰ বিলাক একে উম, কিবা কিবি কৰিছে খকাত।
সেইয়াতো বাদেই দে, এই যে ৰাস্তাত যে তোৰ যে যোনবিলাক যে ট্ৰেফিক লাইট চাইট বিলাক থাকে। এই চিগনেল লাইট বিলাক যে গলি যায়। গলি গৈছে, সিহতৰ তাত গৰম নপৰে নহ। সিহতৰ মানে চল্লিশ ডিগ্ৰীটো মানে বহুত। আমাৰ ইয়াত ধৰ চল্লিশ ডিগ্ৰীতো মানুহে ধৰ গৰম চাহ খাই আছে।
উম
তাত মানে সেইটো নহয়, তাত মানে সেইটো বহুত বেছি গৰম আৰু। ৰাস্তা পৰ্যন্ত গলি গৈছে।
উম, সেইটো বাৰু বুজি পাইছো হে কিন্তু ৰাস্তা পয অ, সেইটো সেইটোও মই তোমাক কবলৈ বিচাৰিছো, মানে ইমানেই ৰ'দ পৰিছেনে একে ৰাচ স্তা চাস্তা গলি গৈছে, আঙুলি দি পেলাই মানে তোমাৰ কয়লা উঠাই দিব পাৰি।
অ, এই গাড়ীৰ টায়াৰ চায়াৰ গলি গৈছে নহয়।
অ', আকৌ এই ট্ৰেফিকৰ এইডাল যে লাইট এইডাল এই প্লাষ্টিকডালো গলি গৈছে। দেখিছোঁ, দেখিছোঁ।
এতিয়া মই আজি এটা নিউজ পালোঁ, পানী বাঢ়ি আছ এই যে ফায়াৰ ব্ৰিগেড টাইপৰ গাড়ী বিলাক যে আহি গোটেই মানু - মানুহৰ গাত মানে ওপৰলৈ পানী মাৰি দিছে, মানুহৰ গাত পৰিছে ধৰ
ইচ ৰাম ইমানেই গৰম।
কৰিব লগা হৈছে, উম। বেয়া গৰম। এই দেশৰ পৰিস্থিতি বৰ বেয়া হ'ল অই, ইমান ভূমিকম্প আহিছে দেখিছ? তোৰ সেইদিনাখন মাজতে ভেনেজুইলত হৈ গ'ল। তাৰপিছত আৰু, আৰু এবাৰ হৈছিলে ক'ত হৈছিলে? অ', থাইলেণ্ডৰ ফালে হৈছিল নহ ক'ৰবাত।
অ', তেনেকে মই নিউজটো মানে ভূমিকম্প অহাৰ নিউজটো পাইছো বাৰু, কিন্তু এই হেৰি এইটো তুমি কোৱাটোত মই পাইছো, এনেই বাকী ক'ত হৈছে মই নাজানো
এনেই এটৰ এই ৰিচেণ্ট যোনটো হৈছে সেইটো ভেনেজুৱেলা
অ', অ'। সেইটোত বোলে মানুহ ধেৰ ধেৰ মৰিছে বোলে উম, অহ। বিল্ডিং ভাঙি
বিল্ডিং ভাঙি গৈছে আৰু সেইটোয়ে, সেই বিল্ডিঙৰ ভিতৰত বা কিমান মানুহ আছিলে কি কথা? কি কবি আৰু? আমাৰ ইয়াতো ভূমিকম্পটো সঘনাই আহি আছে আমাৰ অসমখন অসম নে আমাৰ হেৰি ৰেড জ'নত পৰি আছেতো ভূমিকম্পৰ কাৰণে, অহ দেখা নাই সঘনাই, সঘনাই আহিয়েই থাকেতো
অ', আহি থাকে, সেইদিনাখন তোমাৰ, এতিয়ালৈকে দুবাৰ আহিলে
সেইটোৱেই, মানে মন গ'লেই আহি যায়, ধৰ, আগতে ধৰ, ভূমিকম্প আহে কেনেকুৱাএই বা বহুত দিনৰ মূৰত আহিছে ধৰ ভয় লাগে, এতিয়া মানে এনেকুৱা হৈ গৈছে, আহি ধৰ গুচি গ'ল ফতকতে
অভ্যাস টাই এটা হৈ গৈছে হয়নে।
অ', এই ভূমিকম্পই হ'ব দে। কিন্তু সেই এনেকেই থাকোতে কোনোবা দিনা আহি যাব বঢ়িয়াকে এটা
উম, এই তোমাৰ গৰমটোৰ কাৰণে হৈছে নেকি বাৰু?
গৰম বুলি নহয়, কিবা আমাৰ সেই টেক্টনিক প্লেটবিলাক আছে যে, তলত। এই তাত কিবা হৈ আছে। এনেই হেৰিটোতো আমাৰ, বতৰটোতো বেয়া হৈছে আৰু।
হৈছে কিন্তু, আমাৰ কিন্তু ইয়াত ইমান ৰ'দ নপৰে। কাৰণ গছ, গছনি আমাৰ ধেৰ আছেতো আমাৰ
অ', অ', সেইটো হয়। মানে কি জানো, গছ-গছনি একচুৱেলি ৰুব লাগে। স যে, আমাৰ যে, যদিও গাঁওখনত নেটৱৰ্কটো নাপায় এফালৰ পৰা কিন্তু বেয়া নহয়। এফালৰ পৰা ভালেই। কমচে কম তই ৰেডিয়াছটোৰ পৰা দূৰত আছ।
হেল্থৰ কাৰণে।
সেইটো, সেইটো হয় বাৰু কিন্তু এ সেইানবাকে বুজি নাপায় আকৌ। উম', উম'।
মানে কি হয়, তই এতিয়া ঘৰত আছ নহয় এই এটা ত, টেম্পচাৰম মেচিন এটা পাইতো। তই মুঠতে ঘৰত ৰুম এটাৰ ভিতৰত সোমাই আছ, আৰু লগতে তই গছ জোপাৰ তলো গুচি যা, লগতে কিমান ডিগ্ৰী কমি যায়। মানে গছে ইমানেই ঠাণ্ডা দিয়ে।
গছৰ ঠাণ্ডা একোৱে হেৰিয়ে নাই মানে
এই আমাৰ, তহঁতৰ এই যে, এই ৰাস্তাটো যে এই পুলৰ ফালে আমাৰ গাঁৱৰ, গোটেই যে, পাৰে পাৰে যে, গছ লগাই দিব লাগে।
সঁচা এই ল-লগাইছিলে নহয় পুলৰ এই গোটেই গৰুৱে খাই অৱস্থা ‌নোহোৱা কৰিলেও মানুহে আপডাল নকৰে ভালকে।
অই, সেই কামটো কিন্তু আমি কৰিব পাৰোঁ ন' কেইটামানে মিলি পেলাই।
অ', সেইটো কিন্তু কৰিব প না
মানে কি? উম, ভাল, ভাল গছ কেইজোপা মান আনি পেলাই একদম পুৰা লাইন বাই লাইন লগাই দিওঁ নিকি? ধুনীয়াকে হেৰি, চেৰি কৰি পেলাই। এই বৰা-চৰা দি পেলাই মানে। যাতে গৰুৱে খাব নোৱাৰে ধৰ।
অ',
মানে, আমাৰ গোটেই ল'ৰা খিনি যদি ওলাই যায় নহয়, হৈ যাব কিন্তু।
এ, এই এইটো, এইটো বাৰিষা সময়ত যদি আমি ধুনীয়াকে লগ নহয়, মানে তোমাৰ এই ডাঙৰ হৈ যাবগে বুজিছা।
স
কাৰণ কেইদিন তোমাৰ মানে আপডাল কৰিব নালাগে। কাৰণ বৰুণ-ৰ'দ একেলগে আহি থাকেতো, আহি আছেতো।
মানে কি জান আমাৰ বাঁহৰ, অ' শুনিছনে নাই? হেল্ল' তোৰ নেটৱৰ্কটো ভাল নহয়।
হেল্ল'।
এতিয়া শুনিছ'?
হেল্ল'।
হেল্ল'। হেল্ল'।
শুন-শুনিছা?
আহ শুনিছো শুনিছো, তই শুনিছ নাই?
শুনিছোঁ শুনিছোঁ
মানে কি জান আমাৰ এটাই ভাল তোৰ চবৰে বাঁহ আছে। বাঁহৰ কথা আমি চিন্তাই কৰিব নালাগে কিডাল কিডালনো বাঁহ লাগিব এই গৰাৰ কাৰণে ধৰ এই মানে টো কি কয় ৰামটোৰ কাৰণে তাৰপিছত অ', আৰু তোৰ গছবিলাক প্ৰায় মানুহৰ ঘৰে ঘৰে আছিল।
অ
এতিয়া আমাৰ ঘৰত এজোপা চাতৰ আহত গছ হৈছে সেইজোপা আমি ৰুম বুলি ভাবি আছোঁ ক'ৰবাত মই মানে মই কৈ আছোঁ মই বুলি আমাৰ ৰাস্তাৰ কাণতে ক'ৰবাত লগাই দিয়াটো ভাল উ।
অ', তোমালোকৰ এই হেৰি আছে এই তোমালোকৰ পুখুৰীতটো ওচৰ ওচৰতে যে তাতো তোমালোকৰ বাৰু এইখেইতে ডাঙৰ ডাঙৰ গছ কেইদালান আছে বাৰু।
অ', এই গোটেইৰ ৰাস্তাততো ভাবচোন এতিয়া ধৰ মানুহবিলাক চব পথাৰলৈ যায়। পথাৰতটো কাম কৰিব এতিয়া কেইদিনমান পিছতো পথাৰত মানুহ ভৰি থাকিব ৰখিবলৈ গছ এজোপা নাই তই চাচোন গোটেই ৰাস্তা ক'বাত জেগাই জেগাই দুই এডাল আছে।
এটালছ মানে যাৰ সেইখিনতে মাটি আছে সেইখিনি ভাল আৰু।
অ বেলেগৰ দিগদাৰ হয়টো আমি কিন্তু এই কামতটো গোটেই আমি সৰু ডাঙৰ গোটেইখিনি মিলি পেলাই কিন্তু কৰিব পাৰো।
কৰিব কৰিব কৰিব পাৰোঁ কৰিব পাৰোঁ এতিয়া ক'ব লাগিব ৰখা
নাই কথাটো ওলাইছে নহয় এটা কাম আজিতো ইয়াৰ ডিউটি আছে আমি কাইলৈ লগ কৰিম হেতৰ ঘৰত
আজি বোলে আহিল আহিলে বোলে ঘৰলৈ।
এতিয়া আহিল নেকি নহয় আকৌ ৰাতি আছে নহয়
ৰাতিও আছে।
অঁ এটা কাম কৰিবি মই যদি পাহৰি থাকো তই কথাটো উলিয়াবি দেই কাইলৈ।
কাৰণ মই উলিয়াম অ উলিয়াম
এই কামটো কিন্তু কৰিব লাগে ন'।
কৰিব লাগেও তোমাৰ এই মানে কি গছ ৰুবলে ধৰি লও তোমাৰ নিজৰ কাৰণেও ভাল আকৌ তোমাৰ এই প্ৰকৃতিৰ কাৰণেও ভালটো
কোনেওতো বেয়া নাপায়
অ তোমাক কোনো একো নকৰে ইয়াত আও দকা হ'লে কিছুমানে ধৰি লও আহি পেলাই কিছুমান মানুহে আহি তোমাৰ টকা লাগিহে দিওঁ।
সেইটোৱে লাগি দিব বা কোনোবাই মন গৈ বোলে পানী চানী দিছে।
দিব অ।
সেইটোৱে আৰু। আৰু এতিয়াতো পানী চানী দিবলৈও এইটো ক্ষেত্ৰত ভাল কি বৰষুণটো দিয়ে থাকে প্ৰথম কথা আৰু এতিয়া মানে কি হয় মাটিবিলাক কোমল হৈ থাকেতো বৰষুণ চৰষুণ দি পেলাই যে। এতিয়া গছ বিলাক মানে হেৰি শুবলৈ সুবিধা হয়।
তোমাৰ ৰুবলৈ ভাল মানে তোমাৰ।
ৰুবলৈ বিৰাট ধুনীয়া, গছজোপা ধুনীয়াকে হ'ব কিয় মাটিবিলাক কোমল হৈ থাকে যে।
উম উম উম।
আৰু ধৰ পিছলৈ যদি অকণমান পানী চানীও কমি গ'ল কথাটো কৈছো। আমি পথাৰৰ পৰাই পানী আনি পেলাই দিব পাৰিম। তই ঘৰৰ পৰাও নিব নালাগে। তই ভাৱি চা। কাৰণ ৰাস্তাৰ যেতিয়া দুই চাইডে গছ- বিলাক লগাই দিম
উম।
পথাৰৰ পৰা বা পুলৰ পৰা আমি দেখোঁন পানী লৈ লৈ দিব পাৰোঁ।
এহ, পানী তোমাৰ, সেইটোৱে সেইটোৱে পানী এভেইলেবল আছে, পানীৰ কথা টেনচন কৰিব নালাগে। খালি সেইয়া, মানে ল'ৰাখিনি তোমালোকে তুমি মানে, তোমাৰ লগৰ ল'ৰাখিনিক তুমিতো ক'বা, মোৰখিনিক মোৰ যাবই বাৰু মই ক'লে।
মানে কি হয়, আমি গছো কিনিব নালাগে আৰু হেৰিও কৰিব নালাগে তোৰ, এই বাহু কিনিব নালাগে, তই ভাৱি চাচোন। সবৰে ঘৰতেই আছে। এই কামটো কিন্তু কৰিব লাগিছিল।
লাগিছিল, লাগিছিল এইটো কোনো
আৰু যদি চাপ'চ শুন, যদি দুই-এজোপা যদি কিনিব লগা হয়, কথটো কৈছো, কিনি ল'ম। কি আছে, কিমাননো টকা যাব!
অ', একো আমি বেয়াটো কাম নকৰোঁ নহয়। উম।
সেইটোৱে। দুজোপামান ভাল গছ আনিও লগাই দিম। কি কথা আছে ন?
ডাঙৰ-ডাঙৰ গছ ৰুলেও যাতে ডাঙৰ হওক। ক'ত কৰিম ভাৱিছা?
যাতে ছাঁ হয় আৰু এতিয়া আমাৰ ইয়াত এজোপা আছে, মই যে কৈছিলো যে এই আহঁত গছ এজোপা হৈছে। সেইজোপা লগোৱাৰ কথা এটা ভাৱি আছোঁ আৰু। তহঁতৰ সেইজোপা যদি কিবা কাৰণত ডাঙৰ হৈ যায়গৈ, কেনেকুৱা ছাঁ দিব, সেই জেগাটোত।
অ', এতিয়া তোমাৰ এই হেৰি গছডালকে তুমি চোৱাচোন, এই তোমাৰ এই সেই, এই তোমাৰ যে এই জানদাহঁতৰ ঘৰৰ মাটিটো ফালে বেদান্তহঁতৰ ঘৰৰ ওচৰৰ মাটিটো যে
এ', আমাৰ ঘৰৰ ফালে মানে, কাষৰডাল যে সেইডালটো কম ডাঙৰ গছ ন, পুৰা একদম ছাঁ দি
এই যে বিদা, বিদাহঁত, বিদাহঁতৰ মাটিৰ যে ৰাস্তাটোৰ ওচৰত যে।
উম, উম, উম, উম।
কি ঠাণ্ডা পেলাই থাকে তই ভাৱচোন!
উম।
নাই, এইটো কৰিম দে বুজিছ?
উম, উম, কৰিব লাগিব। এইটো কথাটো ওলাইছে যেতিয়া কৰিবই লাগিব।
সব এদিন ওলাই পেলাই এই মানে এনেকে থাকিলেতো থাকি যাব, কোনেও নলগায়।
নলগাই, নলগাই। এ', দুটা-তিনিটা মান আগবাঢ়ি আহিলে সিহঁতে নিজে আহি যাব।
অ', মানে কি হয়, এই কথাটো এনে কোৱাত ধৰ, সবেই ক'ব, গাঁৱৰ মানুহেও ক'ব, অ', লগাব লাগিছিল, লগাব লাগিছিল। ভাল কপোৰ হেন-তেন, কিবা-কিবি, কিন্তু হাতে পাতে আহি কোননেও নালাগে
মাতে কিন্তু এই ৰণ যে ৰণ
অ'।
এই ৰণে, তোমাৰ এই হেৰিত তাৰ জন্মদিনত সি লগাইছিল আমাৰ ইফালে